নমস্কাৰ কি খবৰ আপোনাৰ?
মই কত ভাল। তোমাৰ কোৱা?
মোৰ খবৰ ভালে। আজি আপোনাৰ দিনটো কেনে গ'ল?
আজি ভালে গাঁও। তোমাৰ?
মোৰো আজি ভালেই গ'ল। আজি বতৰটো যিহেতু বহুত ধুনীয়া হৈ আছে। আজি এতিয়া নো একতিয়ালৈ খোৱা নাই উম খাম চাগে অলপ দেৰিকে খাম কিবা এটা কাম কৰি আছ। মই তাৰ পিছত মানে ভাত খাব যাম আপুনি।
অ মই ভাত বনাইছো খাম অলপ পিছত চিকেন বনালো, ৰোষ্ট বনালো, অলপ খাম শুনা তোমাক তোমাক মই আজি এই কেইটামান কাহিনী ক'ম শুনি পাতিম ভালকৈ হাঁ একচলি। আহ তুমি ক'ত ক'ত গৈছিলা অসমৰ বাহিৰত গৈছিলা নেকি?
অসমৰ বাহিৰত মানে অসমৰ বাহিৰত এতিয়ালৈ মই যোৱা নাই যিহেতু। মানে অভিজ্ঞতা নাই মানে এতিয়ালৈ যোৱা নাই মই আশা আছে পিছলৈ মান। অসম ইণ্ডিয়া বাহিৰত ঘূৰিবলৈ যাম।
উম হম তোমাক মই কেইটামান কাহিনী ক'ই আছো মানে কথা কৈ আছো তুমি ভালকেসোনিবা হা অসমখনক কি বুলি। কোৱা হয় যানা?
কেনে কি বুলি মানে বুজাইছে মানে।
অসমখনক উত্তৰ পূৰ্বাঞ্চল যেনেকুৱা আহ উত্তৰ পূৰ্বাঞ্চলৰ। ভৰত পৰে তোমাৰ এই নাগালেণ্ড, মণিপুৰ, মিজোৰাম,। ত্ৰিপুৰা, মেঘালয়,। সব গীতৰ ভিতৰত অসমখনক ধৰ্মক বুলি কোৱা হয় আৰু উ গুৱাহাটী চহৰখন জানা ঘৰ চ চহৰখন হৈছে চবতকৈ উন্নত চহৰ বুলি কোৱা হয়। যাক মেইন ঘাটি বুলি কোৱা হয়। চব বাণিজ্যিক ঘাটি, যাতায়াতৰ ঘাটি বুলি কোৱা হয়। ইয়াত ই চোৱা তুমি মণিপুৰৰ পৰা, শ্বিলঙৰ পৰা, মেঘালয়ৰ পৰা, য'ত ত্ৰিপুৰাৰ পৰা চব মানুহখিনি খিনিক ক গুৱাহাটীত কাম কৰিবলৈ আহে সেইকাৰণে চাবা গুৱাহাটীত চব মানুহৰে সংমিশ্ৰণ বৈদ্ধ, হিন্দু চব যি মুছলিম সব মানুহে সংমিশ্ৰণ।
অঁ গুৱাহাটীলৈ চব মানে আহে মানুহে কাম বোৰ কৰিবলৈ মানে
গুৱাহাটীৰ যিটো তোমাৰ কামাখ্যা মন্দিৰ আছে ন সটো কামাখ্যা মন্দিৰ বহুত বিখ্যাত হয়। মান বহুত দূৰ দূৰণিৰৰণ পৰা কামাখ্যা মন্দিৰত মানুহ চাব আহে এতিয়াতো অম্বুবচী মেলা চলিআছে গ'ম পাও নাই?
হয় গম পাও গম পাও তালৈ যোৱাৰ কথা আছিল মানে কিবা এটা কাৰণত মানে আমাৰ যোৱা নহল আমি তালৈ ঘূবলৈ খুজিছিলো
যাবা তাতে।
অঁ আমাৰতো যিমান মা মানে বাহিৰৰ পৰা ইমান মানুহ হয় আমাৰতো কামৰূপ মেট্ৰ' খনত পুৰা একদম আটাইতকৈ বেছি জনসংখ্যা মানুহ জনসংখ্যা হৈ গৈছে ন আটাইতকৈ বেছি জনসংখ্যা থকা মানুহ এতেই
উ মই মইতো তোমাৰ দূৰে দূৰে থাকো তাৰ পৰা যদি মই কামাখ্যাত যাব খোজো তেতিয়া হলে মোৰ ৰুমৰ পৰা যাব লাগিব জৰুড তিনিআলি মান মোৰতো ৰুমত দূৰতত নিল পৰা নশ মিটাৰ আঁতৰত হয় তাৰ পৰাৰা ল'ব লাগিব গ্ৰীণ বাছ সেইটো আমাৰ দিছে সেইটোক তোমাৰ চকা এটা ভাড়া ল'ব তাৰ পৰা লৈ কেনে তেতিয়া আমি মালিগাও নাপাওতে নামিব লাগিব তাতে তুমি মানিলা তোমাৰ উম অলপ আগত নামিব লাগিব তাৰ পৰা অলপ গাড়ী লব পাৰা বা খোজ কাঢ়ি কামাখ্যা লৈ যাব পাৰি কামাখ্যা একচুৱেলি হেই টো তীৰ্থস্থান বহুত ভাল লগা দৃশ্য হয় মানে যাব লাগে তাতে বছৰত এবাৰকে যাব লাগে তুমি কেতিয়াবা হাজু গৈছ কি কলা
আপুনিতো মানে ফুৰি ফুৰি ফ ফুৰি ভাল পায় আপুনি
অ তুমি কেতিয়াবা হাজু গৈছা নে নাই
হাজো হাজো গৈছো মানে তাতে আমাৰ মানে তাতে আমাৰ মানে ৰিলেটিভ মানুহবোৰ থাকে তাতে
অ মই তোমাক সাজুৰ বিষয়ে অলপ কৈ আছো শুনিবা হা হাজো কি বুলি কয় জানা হাজো হৈছে অসম আগৰ শিল্পকলা যিবিলাক আছে সেইবিলাকত চহক চহকী মানে চহৰী ঠাই তাতে উম তাতে হিন্দু মুছলিম বৌদ্ধ সকলো মানুহে থাকে আৰু হাজো বিশেষকৈ আহ কিহৰ কাৰণে বিখ্যাত জানা বিশেষকৈ বিখ্যাত তোমাৰ পুৱামু্কাা আৰু কামেশ্বৰ মন্দিৰ আৰু হয়গ্ৰীব মাধৱ মন্দিৰ শুনিছানে নাই এইবিলাক উম আমি মুছলমান সম্প্ৰদায়ৰ যিবিলাক মানুহ আছে এইটো তোমাৰ পুৱ ম কি হয় জানা ন এই কাৰণে যায় সিহঁতৰ এটা আহ মানে দিয়াৰ কৰিব যায় যিটোৱে এ অ যাক মক্কা ধ্যান কৰো যিটোৰ বিষয়ে মানে এইটো সিহঁতে ভাবে যে এ তোমাৰ চৌদিয়াৰ পৰা যিটো পোৱা ম কছে মক্কা চৰি মক্কা চৰি পৰা যিমান আহে যায় তোমাৰ এ মানি লোৱা আশীৰ্বাদ পায় ত তোমাৰ চাৰি ভাগত এক ভাগ পোৱা বুলি কথা কথিত আছে অ কাৰণে মানুহে বা পুৱ মকাত ফুৰিব যায় আৰু আমাৰ চোৱা এাগ্ৰীৱ যিটো মাধৱ মন্দিৰ
হা
সেটো সেইটো তোমাৰ হিন্দু সম্প্ৰদায়ৰ মানুহ বিলাকে বহুত পুৰণা মন্দিৰ বুলি ভাবে কিন্তু একচুৱেলি সেইটো তোমাৰ বুদ্ধ ধৰ্মৰ মানুহেও সিহঁত মানি লয় সেইকাৰণে নেপাল ভূটান শ্ৰীলংকা বহুত ঠাইৰ পৰা গুজৰাটৰ মানুহবিলাকে তাতে আহে চাবা উম হম তাতে হয় উম আকৌ এ আকৌ হাজোত সেইবিলাকৰ উপৰিও বহুকেইটাহে মন্দিৰ আছে কামেশ্বৰ মন্দিৰ দেৱেশ্বৰ মন্দিৰ এইবিলাক কত আছে তুমি হাজৰ ওচৰতে আৰু এখন ঠাই আছে শোফালকুছি বুলি কোৱা হয় শুৱালকুছি কিহৰ কাৰণে বিখ্যাত জানা পাট মুগাৰ কাৰণে বিখ্যাত
কি হয়
পাট মুগা শিল্প বস্ত্ৰ উম ব ত অনামিকা তুমি তোমাক এটা ঠাইৰ বিষয়ে কৈ আছো একেবাৰে এনেকুৱা ধুনীয়া ঠাই তুমি গুৱাহাটী পৰা গাড়ী এখন লৈ তুমি যাবা শুৱালকুছি শুৱালকুছিৰ পৰা তুমি আকৌ তাৰ পৰাৰা গাড়ী এখন লৈ যাবা তুম বেল তল বেল তল যাই কিনে তুমি তাৰপৰা গড়ী এখন ল'বা বা নাৱৰে যাব পাৰিবা য কি তুমি তাতে এখন অঁ ডাঙৰ নদী পাবা ব্ৰহ্মপুত্ৰ নদী নদীত নদীত মাজত এখন কি আমাৰ দি। বুলি কোৱা হয় ত মাজত এ বহুত মানুহে থাকে যিবিলাক মানে বাৰিষাৰ সময়ত সিহ ইমান কষ্ট হয় এ সিহঁতৰ থলুৱা বা সিহঁতৰ খাদ্য বস্ত বহুত পৃথক হয় সিহঁতৰ জীৱন জীৱনটো একেবাৰে আমাৰ নিচিনা সিমান ভাল লগা জীৱন জাপন নহয় সিহঁতৰ বহুত কষ্টকৰ জীৱন উম হম উম। কিন্ত তাতে ন তাতে কোৱাচোন।
যাতেৰ মানে বস্তু চস্তু আনিব মানে অলপ কষ্ট হয় মানে।
উম তাতে যদি মানুহ এজনৰ বেমাৰ হয় এই মানুহজনে যদি ইনষ্টেণ্ট আহিবতো নোৱাৰে কি কাৰণ নাই কেনেকে আহিব ইনষ্টেণ্ট মানুহজনে তাত। তে তদি বহুত মাৰে তেতিয়াহলে মানুহজন মৰি যাব কি কাৰণে তাৰ পৰা মানুহ এজন আহিব লাগিলে তাৰ পৰা আহিব লাগিল। পাৰঘাটলৈ। পাৰ্ক ঘাটোৰ পৰা নাৱতে অ নাৱৰে আহিব লাগিব তোমাৰ সেই বলেত। বেল তৰ পৰা তমাৰ গাড়ীত যাব লাগিব শুৱালকুছি শুৱালকুছিৰ পৰা তুমি লাহ লাহে লাহে আহিব লাগিব য জালকক ইমান ট্ৰফিক থাকে তাতে নহতে কেনেকে গাডী চলাব পাৰি ন তাৰ পৰা তুমি আকৌ উম উম জালকব বাৰু তুমি আহি গলা বাৰু গুৱাহাটী মেডিকেল কলেজত তাতে তুমি চিকিৎসা কৰিব পাৰিব ত' ইমান আগতে আগতে ৰোগীজনো মানে মৃত্যুবৰণ কৰিব
হয় হয় ইমাৰ্জেঞ্চি হলে মৃত্যু বৰন কৰিব হয় সেইকাৰ তাৰে মানুহবোৰ সজাগতা হ'ব লাগিব আৰু তাতে মানুহবোৰে অলপ কিবা এটা মানে কষ্ট অলপ পালেই মানে আগ আগতীয়াকে কাম বোৰ কৰি থাকিব লাগিব
উম হম সেইকাৰণে একচুৱেলি মি তাত তাৰে মানুহ বিলাকৰ জীৱন যাপনত জীৱন যাপনটো বহু কষ্ট কৰা হয় বাৰিষাৰ সময়ত সিহত সহ খোৱা বোৱা নাথাকে সিহঁতৰ ঘৰত পানী পানী উঠি উঠি যায় একেবাৰে তেতিয়াহ'লে ইয়াতে তুমি টাংঘৰ বুজি পোৱা টাংঘৰ উ অ ওখ ঘৰ ঘৰ বনাই থাকে সিহঁত সিহঁত কিন্তু সিহঁতে এটা বস্তু বেছিকে খায় জানা সিহত নুনবাৰ পোনপটীয়া ভাৱে মাছ বিলাক মাৰি কেনে খাই থাকে সিহঁতৰ কোনো মানে সেই নাই ইহত ত তা মাছ বিলাক খাই থাকে যেনেকুৱা মিছা মাছ কোৱা বৰালি মাছ কোৱা পুঠি মাছ সিহঁতে খাই কেনে কিন্তু সিহঁত চবৰে এটা কথা কি সিহঁতো যিবিলাকে চব্জি বনাই চব্জি মানে সেই খে খেতি কৰে ধান খেতি কৰে সেইবিলাকে সেইবিলাকে গুৱাহাটীৰ মানুহ বিলাক কে অহ কিনি কিনি খায বুজি পালা সেইকাৰণে আমাৰ গুৱা উম তাৰে মানুহবিলাক কম দাম বিক্ৰী কৰে সেইবিলাক আমাৰ গুৱাহাটীত লৈ আহে গুৱাহাটী লৈ অহাৰ পিছত এইটো দাম পিছে কৰে কৰেম হম এইটোয়ে কথা
এনে কৈ আছিলো আপুনি আহ কওঁকচোন
তুমি কোৱা
অ মানে এনে আপুনি মানে ফুৰি চুৰি ভাল পায় ন
অ অ মই মই বহুত ঘূৰিছো ন তাতে তুমি যদি সেইটো গাঁৱত যাওঁ কুঢ়িয় মাৰি আৰু বাংলা বাৰী বুলি কয় সেই গাঁওখন তোমাৰ এ ইফালে মুকলমোৱা হয় ইফালে হাজো হয় আনফালে গৈৰৈ মাৰি হয় আনফালে আহ তোমাৰ সেই বিজয় নগৰ হয়, আনফালে জালুকবাৰী হয়। ত' সেইটো তোমাৰ চাৰিও নে বহুতো নদী আৱৰি ধৰিছে, মাজত সেই দ্বীপখন হয়। চ', তো তাতে মানুহ বিলাক, কোৱা
মানে অসমৰ মাজত মানে আপুনি কৰবাত ঘুৰি নাই মানে ভাল জাগা মানে, অলপ
অ', ঘুৰিছো আমি। অ', তুমি-তুমি-তুমি সেই চিনি পোৱা নেকি? তোমাৰ উমানন্দ পাহাৰ এ যিটোক তুমি অসমৰ ভিতৰত আটাইতকৈ সৰু পাহাৰ বুলি কোৱা হয়। গম পোৱা না নাই?
উমানন্দ, পাহাৰ হয়নে?
অ পাহাৰে বুলি কয় উমানন্দ, দ্বীপ বুলি কয় উমানন্দ সৰু দ্বীপ
অ', হয় চিনি পাও, চিনি পাও। আমাৰ ঘৰৰ মানে ইয়াৰ পৰা মানে অলপ কি কিমান কিলোমিটাৰ মানৰ দূৰত হ'ব, আমাৰ ওচৰতে হয়।
উম তুমিটো দি মানলৈ আহা যোৱা কৰা তুমি, তোমাৰ ঘৰ ক'ত আছিল?
মোৰ ঘৰত এয়া জো ৰোডত হয়, আপুনি গুৱাহাটীত আ মানে চিনি পাই চাগে জো ৰড?
অ', ময়ো জো ৰডত থাকো। তুমি কাম কৰা আ তুমাৰ ঘৰৰ পৰা ওলাবা, ওলাই কেনে জো ৰড তিনিলৈকে আহিবা। তাৰ পৰা বাছ এখন ল'বা আ', ফেঞ্চি বজাৰলৈকে আহিবা, আহি কিনে তাতে ফেৰী বিলাক পায় ফেৰী পায়, ফেৰী বুজি পোৱা? নাও পায়। ত' চল্লিশ টকা এখন লব, লোৱা পিছত তুমি তাৰ পৰা ঠিকেনে তুমি উমানন্দ দ্বীপত যাবা, তাতে যাই কেনে বহুত ভাল লাগিব। দ্বীপটো ভাল লাগা হয় বহুত। তাতে জাই কিনে বট ৰাইডিং কৰিবা চব কৰিবা। আকৌ সন্ধি-সন্ধিয়া সময় বেছি ভাল লাগে দেই।
সন্ধিয়াৰ সময়ত বেছি ভাল লাগে ন?
উম, আকৌ উ-উমানন্দ তোমাৰ আহ সকলোতকে সৰু দ্বীপ বুলি কোৱা হয়।
হয়, হয়। এইটো আমি কিতাপতো পাইছো আমি।
উম, কিতাপত আছে এইটো ধৰ অ আৰু আস, হম হম অসমৰ চৰকাৰে ন উমানন্দ পাহাৰৰ মানে দ্বীপৰ ওপৰৰে, এখন ৰপ ৱে ব ৰ্প ৱে বুজি পোৱা?
অ', ৰপ ৱে চিনি পাও, আমি তাৰলৈ গুছিলোও বাৰু।
সেইটো বনাইছে ইয়াতে টুৰিষ্টৰ কাৰণে। যিবিলাকে ভ্ৰমণ কৰিবলৈ আহে ইহঁতৰ কাৰণে ভাল হয় এইটো ৰপৱেটো। মানে এঠাইৰ পৰা, এইফালৰ পৰা আনফালে যাব পাৰি, সেইটোৱে আৰু কথা।
অ', ঠিক আছে। বাই, বাই।